হেল্লো অ তোমাৰ এই মই মাত্ৰ ভাত খালো। অ তুমি খালা ভাত?
আহ খালো খালো আহ। তোমাৰ ফ্ৰাইড ৰাইচ খালো আজি।
অ ফ্ৰাইড ৰাইচ খাইছ আহ কি ঘৰতে খাইছ না অ
অ অ অ অ ঘৰতে খাইছো মায়ে বনাইছিলে।
অ মায়ে বনাইছিল।
অ মায়ে বনাইছিলে ঘৰতে খাই আহিলো গা চা ধুইলো আজি গৰম দিছে দেই
অ আজি গৰম দিছে মোক গৰমেই ভাল লাগে তোমাৰতো
অ অ অ মোকো মোকো ভাল লাগে গৰম মানে তোমাৰ ঘৰত থাকা নহ'লে অফিচত থাকি পিনি বিন্দাস কাম কৰা
হয় হয় হয়।
অ এনেকে গৰমতটো ভাল লাগে আৰু ফুৰিব গ'লে মানে অকনমান সন্ধিয়া টাইমো ভাল লাগে মোক গম পোৱা নে পুৰা অ
মোক টো গৰমে ভাল লাগে।
অ তুমি পানী খেতি যাবাচোন এই এই বতৰত তুমি পানী খেতি যাবা সন্ধিয়া টাইমত অ এই সন্ধিয়া টাইমত এই যে তোমাৰ চানটো যেতিয়া
অ অ চানচেট হয় হয় হয়। চানচেট হৈ যে মজা ভিউ আহে তাতে অ অ তোমাক এনে অ মই গৈছোঁ তোমাক ঠাণ্ডা দিন ভাল লাগে ন গৰম দিন বেছি ভাল লাগে?
মোক গৰম দিনে ভাল লাগে মোক মোক গৰম দিনে ভাল লাগে ক'ব বুলি মোক অ মই গৰম
মোকো চেম গৰম দিনে ভাল লাগে এ তোমাৰ ঠাণ্ডা দিনত দে একো কৰবা মন নাযায় গা চা ধুবা মন নাযায় পানী লাৰিব মন নাযায় তোমাৰ হয়বাৰ এই কম্বলৰ ভিতৰতে সোমাই থাকিব মন যায় বাৰে-বাৰে। গম পোৱা নে? অ সেইকাৰণে গৰম দিনে ভাল গৰম দিনত তোমাৰ এই এ ঝৰ্ণা-চৰ্ণা, নদী-চদীত যায় কিনে গা-চা ধুবা পাৰা মজাকে অ আৰু অলপ দেৰিকে তুমি ঘূৰি থাকিবা পাৰা। এই ঠাণ্ডা দিনততো জল্দিকে আন্ধাৰ হৈ যায় ন।
হয়-হয়-হয় তুমি ক'বা গ'লে তোমাৰ অ অ আৰু তোমাৰ অ
অ! মই ঠাণ্ডা দিনত আৰু অ! ঠাণ্ডা দিনত আৰু দাউত বাও যাব নোৱাৰি ৰাতিপুৱা টাইমত বহুত ঠাণ্ডা লাগি থাকে। গৰম দিনতে ভাল। ৰাতিপুৱা জল্দি উঠি কেনে, পুৰা মজা কে বিন্দাস যাবা পাৰি। অ-অ! তুমি যোৱা
অ মই যাওঁ-যাওঁ। মই ৰাতি-ৰাতিপুৱা যাওঁ, দৌৰিব পৰা যাওঁ। অঁ! ভাল লাগে। অ! কব গ'লে তোমাৰ ছিক্স মাইল যাওঁ।
অ! চিক্স মাইল যোৱা নেকি অ
অঁ! তুমি?
মই তোমাৰ খানাপাৰাৰ লৈকে যাওঁ, পুৰা দাৰ আগতে মই পুৰা পাঞ্জাৱাৰীৰ পৰা ছিক্স মাইলৰ লৈকে পুৰা ফুল স্পীড দৌউৰো তাৰ পিছত ছিক্স মাইলৰ পৰা খানাপাৰা অলপ লাহে-লাহে দাৰো।
অ! মানে ইমানো মানে অ বেছি দৌৰিব নালাগে, উশাহ প্ৰব্লেম হ'ব।
উশাহ প্ৰব্লেম হৈ মৰে এইটো তোমাৰ অভ্যাস হৈ গৈছে এতিয়া। দৌৰি থাকো যে অ এতিয়া ভৰি-চৰিও নিবি খাই তোমাৰ। আগতে ফাৰ্ষ্ট-ফাৰ্ষ্ট দৌৰা টাইমত অ তোমাৰ হৈছে নাই এতিয়া? না তোমাৰো ভৰি-চৰি বিষাই, উশাহ অলপ প্ৰব্লেম
নাই-নাই, মোৰ মানে তোমাৰ মই দৌৰাটো বন্ধ কৰি দিলে কেইদিনমান
অ
অলপমান বিষাব।
হয়-হয়-হয়।
নহ'লে ঠিকে থাকে আৰু।
অ! বিষোৱাটো ৰাতিৰ টাইমত বহুত বিষাই তোমাৰ। লেগ-চেগ অ আৰু বহিব-চহিব জালে আৰু বিষায়, বেছিকে বিষায়।
উম-উম-উম-উম মানে তুমি মানে যোনটো তোমাৰ আহ কমচেকম তিনি-তিনিদিন-তিনিদিন বা বিষাব আৰু তিনি-চাৰিদিনমান। অ! তাৰ পিছত তোমাৰ অভ্যাস হৈ যাব। যেনেকে তোমাৰ হৈ গ'ল এতিয়া। অঁ তাৰপিছত তুমি অ! এতিয়া মানে তোমাৰ নিবিষাই আৰু ক'ব গ'লে। আমাৰ এতিয়া অভ্যাস হৈ গ'ল না।
হয়-হয়।
অঁ
আৰু যেতিয়া-যেতিয়া তুমি ফাৰ্ষ্ট-ফাৰ্ষ্ট এই জোতা পিন্ধি যোৱা না জোতা-মোজা পিন্ধি কিনে দৌৰিব যোৱা এই তোমাৰ এই ফিংগাৰ কেইটাত উঙলি কেইটাত কি বিষায় বেলেগে বিষায়
আৰে বাপৰে নকবা দেই অ। এই নখকেইটা ডাঙৰ হ'লে খতম মানে-মানে মোজা যি বি খাব তোমাৰ নোকোৱাৰ অ
অ আৰু আজি ক'ত বা ফুৰিব যাব প্লেন আছে না তোমাৰ
অ ভাবি আছো সন্ধিয়া টাইমত ওলাও নেকি বৰষুণ নিদিলে বৰষুণ নিদিলে
বৰষুণটো নিদে আজো
নিদিলে ভালে কথা অ বৰষুণ দি পিনি মানে কি হয় মানে কেচটোও বৰবাদ কৰি দিম মই অ এনে ভাবি আছো তোমাৰ চিটি মল যাওঁ নেকি ফুৰি আহো অলপমান
অ চিটি মল চেণ্ট্ৰেল মল অ মই চেন্ট্ৰেল মলতে যাম বুলি ভাবিছো এই নতুন ফিল্ম যে ওলাইছে এটা কি নাম আছিল মে ৱাপছ আওংগা এইটো চাবা যাম বুলি ভাবি আছে লগৰকেইটাৰ লগত কলেজৰ লগৰ কেই অ নতুন এই তোমাৰ ডাইৰেক্টৰ কোন আছ এই ইমতিয়াজ আলি মজা মজা মুভি কেইটা বনাই অ নতুন ওলাইছে
বৰ্তমান মই দেখা নাই এইটো মুভিটো মানে দেখা নাই মানে মই মানে তাৰ মানে ক্লিপছো দেখা নাই এতিয়া লগে সৰু সৰু
অ মই ৰিলচত বহুত পাইছো সেইকাৰণে এইটোয়ে চাবা যাম বুলি ভাবি আছো।
মানে কেনেকে আছে কি কোন হিৰো আছে তাতে?
তোমাৰ হিৰোটো এইটো পাঞ্জাবী হিৰো এটা আছে।
অ পাঞ্জাবী হিৰ এটা আছে এ গান গোৱা নেকি পাঞ্জাবী টো?
অ গান গাই নেকি অ হয় হয় হয় অ এইটোৱে
এই তোমাৰ গুড নিউজ চাইছানে গুড নিউজ
অ গুড নিউজ চাইছো অ এইটোত যে থাকে অ অ হয় অ অ হয় হয়। হিৰে ষ্টৰি আছে নহয় বৰ্ডাৰ বৰ্ডাৰ নহয় এইটো বেলেগ তোমাৰ মে ৱাপছ আওগা
আচ্ছা
এটা তোমাৰ লাভ ষ্টৰি টাইপৰ মুভি লাভ ষ্টৰি কোৱা গলে এই এইটোৱে টিকেট
আৰু এটা নতুন ফ্লিম বন উম আৰু এটা নতন ফ্লিম আহি আছে গম পোৱা নে তুমি?
কি নতুন ফিল্ম বহুত কেইটা আহিছে ককটল টোও আহিছে। তোমাৰ অ আৰু এইটো কি ধামাল ফৰ
ধামাল ফৰ আৰু তোমাৰ এই এই এটা অ তোমাক ইম্পৰ্টেণ্ট কথাটো ক'ব পাহৰিয়ে গ'লো এই তোমাৰ বলিউডৰ বহুত কেইটা মানে আহ নতুন নতুন আহিছে যেনেকে ডা কাৰচ ফ'ৰ আহিল আৰু তোমাৰ উম দা টইজ ফাইপ আহিল বেলেগ বেলেগ মুভি আহিছে পুৰা নতুন নতুন অ বঢ়িয়া মানে ৰিজা লন্স হ'লেই চলে আৰু বঢ়িয়া
আজিতো এইটোয়ে মে ৱাপচ অওংগা চাবেই জাম মই আৰু লগৰ কেইটাৰ লগত এ লগৰকেইটা কলেজৰ লগৰ কেইটাৰ লগত জাম আজি।
অ লগৰ লগত ঠিকে আছে মানে ভাল লাগে অকমান যাই পিনি তাহতৰ লগত পানী চানী হ'ব পুৰা আৰু কিবা ভাবিছা নে কবাত তাৰে পৰা কিবা খাবলে যাম
হয় তাতে আৰু চৌ চাই কিনে পপকন খাই থাকিম আৰু কি
এই পপকন বোলে তাতে বহুত দাম লয় অ চিনেমা হলত
উপায় নাই লৈ যাম লগাতে
অ লৈ যাবা লাগা হলে লৈ যাবা তুমি এই তোমাৰ পাঁচ টকা চিপছত পাই না পপকণ বহুত
হয় হয় পাঁচ টকাত চব অ
বহুত পাই এ তুমি তাতে ল'বা যাবা তোমাৰ বহুত পইচা যাব
হয় হয়
অ এনদে পইচা বহুত লয় তাতে
অ আৰু কাপৌৰৌ অলপ আছিল কাপৌৰৌ লৈ ল'ম বুলি ভাবি আছো আজি বিশালৰ পৰা
অ তাৰে পৰা আহিবা কাপোৰো লৈ লবা কিহেদি যাম মানে বাইকেদি যাবা নে স্কুটিত
কেদি যাম বাইক স্কুটি
অ নিজৰ গাড়ী হলে চিন্তা নাই আৰু
হয় হয় হয়
নিজৰ গাড়ী হ'লে চিন্তা নাই
হয় এহুও
কোন আ মানে কিমান ফ্ৰেণ্ড যাব তোমাৰহতে ভাবিছানে
আমি তোমাৰ আ পাঁচজন যাম অ পাঁচজন
পাঁচজন যাবা আৰু মানে চবে নিজৰ নিজৰ গাড়ী লৈ যাব অ তুমি কি গাড়ী ভাল পোৱা
মই তোমাৰ হৈ গ'ল এই জি টি হৈ গ'ল তাৰপিছত এ হিমালয়া সিমালাই টো মজা লাগে তোমাৰ এই ক'ত ক'ত দূুৰত লং জাগা ল
আৰু এ এতিয়াতো এতিয়া বৰ্তমান হিমালে অসমত বেছি লাগে
অ
কোৱা কিয়
কিয়
এ বানপানীৰ কাণে অফ ৰাইডিং হৈ যাব ৰাস্তা বেয়া আছে অসমৰে আৰু পানীও মানে পানী দি মানে চাইলেঞ্চৰটো তাৰ বহুত ওপৰ থাকে না
হয় হয়
আৰাম দি যাব মানে
তোমাৰৌ ফেভৰেট নিকি হিমালয়া হিমালয় হৈ গ'ল এক পালছ্ হৈ গল মজা আৰু তোমাৰ এইটো আছে ন খাৱা চাকিঅ অফ ৰাইডিং এটা আছে
কাৱা চাকি অফ লাইন বুলি এইটো দেখা নাই বৰ্তমান কেনেকা এইটো মানে ভালে আছে নে এইটো
অ এইটোয়ে পুৰা তোমাৰ এক্সপালচৰ নিচিনাই দেখা পায়
হয় নিকি অ অ অ দেখা পালো অ দেখিছো দেখিছো অ আৰু কি ভাল লাগে
আৰু তোমাৰ এই বি এম ডব্লিউ বাইক
অ, বি এম ডাব্লিউ বাইক। অ, হয়, হয়, হয়, বি এম ডাব্লিউ। ল'বলে মন যায় না তোমাৰ?
অ, লবলৈ মন যায়, অ। বি এম ডাব্লিউ বাইকটো মজা লাগে। পুৰা গাৰ্ড গেইটা থাকে না তোমাৰ, পুৰা চেফটি গাৰ্ড।
ধই লোৱা বি এম
লৈ লোৱা। হয়নে নহয়? মোৰ তোমাৰ কবাগলি আ জিটি হিমালয়াৰ ডমিনাৰ আৰু তোমাৰ এ, তুমি যে কলা বি এম ডব্লিউ?
অ, বি এম ডব্লিউ।
অ, সিবিলাকে ভাল লাগে কব গলে এতিয়া।
অ। কেতিয়াবা চলাইছা না তুমি? কেতিয়াবা চলাই পাইছা বাইকটো?
অঁ, বাইক মই তোমাৰ অ, হিমালয় চলাইছোঁ।
অ, হিমালয় চলাইছা।
হয়। হিমালয় চলালো তাৰপিছত ডমিনৰ চলালো। আৰ এক্স হাণ্ড্ৰেড চলালো।
অঁ, অঁ, আৰ এক্স হাণ্ড্ৰেড।
অ, আৰ ৱান ফাইভ চলালো।
অ, অ।
এম টি চলালো। অ, এইবিলাক চলালো আৰু। বাছ এই জি টি চলিৱ পোৱা নাই এতিয়ালৈকে। বুলেট চলাইছো বাত জি জি টি চলোৱা নাই মই বাছ। অ, মানে লোৱাই নাই কোনোবাই চব। ভিকাৰী ফ্রেণ্ড জি তি
মোৰ এটা ফ্ৰেণ্ডত আছে, সি নানে বেছি ভাগ কলেজত কেতিয়াবা কেতিয়াবা আনে। কেতিয়াবা অ, সিও ডিউটি আছ। কেতিয়াবা কেতিয়াবা আনে। চলাম বুলি ভাবো, হিৰ ক্লাছ জল্দিকে শেষ হৈ যায় ন। সি গুচি যায় আকৌ ঘৰতে। অ।
এই ভালে, যাৰ ডিউটি থাকে তাৰ মনে নাযায় আনবা। আজান না
কয় কি, পইচাই নাই তেল ভৰাব পইচা নাই সেইকাৰণে নানো। অহ দিয়া ঠিক আছে, ভাল লাগিল তোমাৰ লগত কথা পাতি।